হেল্লো'
হেল্লো'
অ কি কৰিছ?
এনেই আছো আৰু বহি, কিনো কৰিম। তই ক?
মইও এনেই আৰু। বাকী ঘৰতে ন?
উম, ঘৰতে আছো। তই?
মইয়ো ঘৰতে আহিলো। বাকী ঘৰত চবৰে ভাল?
উম, আছে আৰু ঠিকেই থাকে চলি।
উ, ভাল ভাল বাকী তই ব্যস্ত আছ নেকি বাৰু?
নাই কলোয়েচোন বহি আছো, এনে ইমান বৰ খাই আছো, ভালে হৈছে তই মোক কল কৰিলি।
তাকে মই বোলো, ভাবিলো। এনে ফোনটো কৰো বহুত দিন তোক ফোন কৰা নাই, খবৰ এটা লওঁ বোলো।
উম, অ।
তাকে আহ, বাকী কব গলে, তই আজিকালি ঘৰত কি কৰি থাক? কেলেই, কেলেই আছ তই ঘৰত?
কবলৈ গ'লে ভালে আছো। তই?
অ, মইও ভালে আছো। আৰু মানে, ভাবো আৰু, মানে ভালে আছো মই। ত মই ভাবিলো তোৰ এনেই, তোৰ তই দিনটো কি কৰি থাক বোলো, তাৰে কথা সোধু অলপ। তই সাধাৰণতে আজি কেইটা বজাত উঠিলি?
মই এনে বেছিভাগ তোৰ, চাৰে ছ বজাত সাত বজাত, ভিতৰতে উঠো, কিন্তু যদি কলেজ থাকে, যদি মই হোষ্টেলত থাকো তেন্তে অলপ সোনকালে উঠিব লাগে আৰু, সোনকালে চেষ্টা কৰো।
উঠাৰ পিছত অলপ মোবাইলটোকে চাও। তইতো জানই। আৰু মোবাইলটো নাচালে ভালে নালাগে। উঠিবই নোৱাৰো মোবাইলটো নাচালে। কিন্ত, অভ্যাসটো কমাবলৈ চেষ্টা কৰি আছো। কিন্তু কতনো কমিব ইমান সহজে। তাৰ পিছত মুখ হাত ধুই। চাহটো বাৰু মই নাখাওৱে, অলপ মা এ ভাতকে বনাই। মোৰ ভন্টি -ভাইটি স্কুললৈ যায়। তেতিয়া ভাতকে বনাই ভাতে অলপ খাই দিওঁ। সেনেকে আৰু দিনটোৰ কাৰণে লাহে -লাহে সাজো হওঁ আৰু।
উম - উম।
উঠাৰ লগে -লগে যে, মোবাইলটোক চাওঁ সেইটো কমাব লাগিব। আৰু মোৰ মতে চাগে এইটো সকলোৰে আছে। বাকী কচোন ক?
সেইটোৱে উঠাৰ লগে -লগে অভ্যাসটো মানে সক মোবাইল চোৱা অভ্যাসটো সকলোৰে আছে যেন লাগে। বাকী আহ, তাৰ পিছত তই কি কৰ বাৰু?
তাৰ পিছত সেইয়াই আৰু, গা ধুই সাজো হওঁ। যদি সময় থাকে অলপ গান শুনো। তাৰপিছত ভাত পানী খাই। কলেজ থাকিলে, কলেজলে যাওঁ। আৰু কেতিয়াবা দেৰিও হৈ যায়। দেৰি হলে কিন্তু দৌৰি -দৌৰি যাওঁ দেই। দৌৰি- দৌৰি আগবাঢ়োঁ।
অ, মোৰো একে অৱস্থা ধৰ। অ, কলেজত তই গোটেই দিনটো কেনেকৈ পাৰ হয় তোৰ?
কি কৰিবি আৰু। কলেজত ক্লাছ কৰো তাৰ পিছত বন্ধু- বান্ধবী লগত অলপ কথাকো পাতো। মাজে- মাজে কেণ্টিনো যাওঁ। কেতিয়াবা ক্লাছ, ৰ মাজত মানে মজাও কাম কৰো। মজাৰ কাম কৰো। কেতিয়াবা বিৰক্তিও লাগি যায়। আৰু, মানে বন্ধু -বান্ধৱী থাকিলে আৰু সময়টো বেয়া নাযায় আৰু, কেনেকে পাৰ হৈ যায় কবই না নোৱাৰি।
উম ঠিক বাৰু বাকী ঘৰ বা হোষ্টেললৈ উভতি আহিলে কি কৰ?
প্ৰথমে অলপ জিৰণিকে লওঁ তাৰপিছত জিৰণি লৈ কিনে ভাত পানী খাই অলপ শুই যাওঁ। আৰু যদি কিবা এচাইনমেন্টৰ কাম থাকে সেইটো কৰো চেষ্টা কৰো কিন্তু সঁচা কথা ক'বলৈ গ'লে মাজে মাজে প্ৰথমতে ইনষ্টা গ্ৰাম ইউটিউব সেয়ে চাবলৈ বহি যাওঁ আৰু
এইটো মোৰ লগতো হয় দেই উ আৰু তই কচোন ক তই ৰাতি কেইটা বজাত শুৱ?
চেষ্টা কৰো এঘাৰটা বজাৰ ভিতৰত শুবলে কিন্তু কেতিয়াবা ফোনটো চাওঁতে চাওঁতে চাওঁতে চাওঁতে বাৰ' পাৰ হৈ যায় বাৰ বাজি তই! উম
সেনেকুৱাই হয় দে মোৰো
ইমান কিবা ফোন চোৱা হৈছো ন আমি
তাকেতো মানে ফোনটো নহ'লে আজিকালি একয়ে নহয় যেন লাগে
উম বাকী এতিয়া মই তোক সোধো দেচোন তোৰ দিনতটো কেনেকৈ আৰম্ভ হয় ক'
অঁ মোৰ দিনটো ক'ব গ'লে ৰাতিপুৱা দিনটোৱে আৰম্ভ ৰাতিপুৱাই হয়। এলাৰ্ম বজাৰ লগে লগে উঠিম বুলি ভাৱোঁ কিন্তু মানে সচাকৈ ক'ব গ'লে দুবাৰ তিনিবাৰ মানে বন্ধ কৰি কৰি দিওঁ তাৰপিছত শেষত মানে একদম জল্দি জল্দি উঠি মুখ-হাত ধুই লওঁ। তাৰপিছত মাক কওঁ যে কিবা এটা খাবলে দিয়া। তেনেকে তাৰপিছত দিনটোৰ কাম বোৰ ভাবোঁ যে কি কৰিব লাগিব, কি নকৰিব লাগিব।
উম, ঠিকেই। এই মানে, উঠিব নোৱাৰাটোৱে আৰু এলাৰ্মডাল যে ইমান বাজে ৰাত্ ৰাতি এনেকুৱা লাগে এলাৰ্মডাল তিনি, চাৰিবাৰ মান দি থৈ দিম। কিন্তু ৰাতিপুৱা উঠাৰ পিছতহে ইমানেই বাজে, ইমানেই বাজে মানে কথা ক'বলেমানে বন্ধ কৰি কৰি তত্ নাপাওঁ। বাকী তই এনে ৰাতিপুৱা ক' ক'?
মানে এলাৰ্মটো যেতিয়া হে ৰাতিপুৱা বাজে এনেকুৱা অশান্তি লাগে নহয়, মানে কিয় দিছো কিয় দিছো লাগে।
উম, সেইটোৱে। বাকী তই এনে ৰাতিপুৱা ব্যায়াম- শ্যায়াম কৰ নে?
চুউউ অঁ প্ৰতিদিনে নকৰোঁ। যেতিয়া সময় পাওঁ কৰোঁ, মাজে মাজে অলপ খোজকাঢ়োঁ। বা স্তেচিঙে কৰোঁ আৰু যেতিয়া কৰোঁ মানে গোটেই দিনটো অলপ মানে ব্যায়ামটো কৰিলে গোটেই দিনটো তেতিয়া ফ্ৰেচ ফ্ৰেচ লাগে জানা।
উম আৰু মই মানে দুদিনমানৰ কাৰণে বোলো জিম্ জিমকে যাওঁ। জিমো জইন কৰিলোঁ দুদিন গ'লো আৰু নোৱাৰিলোঁ যাব। এতিয়া মইও খোজো কি এনেকে ব্যায়াম কৰিম বুলি কিন্তু মোৰ নহয়ে। কি যে হ'ব এনেকে। তই সঁচা কৈছ কিন্তু গাটো উম, এলাহে লাগে আৰু তই সঁচা কৈছ গাটো মানে ফ্ৰেচ ফ্ৰেচ লাগে কৰিলে।
হুম।
আৰু বাকী তোৰ এনে কলেজত আটাইতকৈ ভাল লগা সময় কোনটো?
আঁ মোৰ বাবে যোনটো মানে ব্ৰেক টাইম পাওঁ সেইটো। তেতিয়া সকলো বন্ধুবোৰ আমি একেলগে লগহৈ আমি এটা ঠাইত আমি বহি সকলোবোৰ কথা পাতো। তাৰপিছত ধেমালি কৰোঁ আৰু কেতিয়াবা ফটো- চটো এইবোৰ তুলো আৰু আঁ তাৰপিছত কিবা-কিবি খাওঁ সকলোবোৰে মিলি। তাৰপৰা সেই সময় ক'ব গ'লে সেই সময়বোৰে মানে কলেজৰ জীৱনৰ আটাইতকৈ ভাল লগা স্মৃতি হ'ব যেন লাগে মোৰ।
উম, মোৰো একেই তোৰ নিচিনা এই ব্ৰেক টাইমটো পোৱাৰ লগে লগে একদম কেণ্টিনলে দৌৰ মাৰো, দৌৰ মাৰি কিনে কিবা এটা খাওঁ। তাত বহি গোটেই সোপা একেলগে কথা পাতো।
কিবা-কিবি কওঁ আৰু কেতিয়াবাতো এনেই বহিবলে যাওঁ। ভাল লাগে কিবা কেণ্টিনখনত বহি কিনে। আৰু ফটো তোলাটোতো নকবি। ফটো তোলাৰ কথাটো মানে নকবিয়ে তুলিবই লাগিব বেয়া বেয়া ফটোবোৰ। স্মৃতি হিচাপে ৰখাৰ কাৰণে। মইতো তুলো, মোকতো বেয়াই পাই কিছুমানে, কিছুমানে এনেক্ কুৱা আছে কিন্তু হ'লেও মই তুলো।
অঁ ধৰ এইবোৰ মানে এতিয়াহে এনেকুৱা অনুভৱ হয় কিন্তু মানে চাবি পিছলে এইবোৰ চালে মানে স্মৃতি যেন অনু মানে স্মৃতিবোৰ এটা মানে ভাল লগা স্মৃতি হৈ থাকিব ন এইবোৰ?
উম সেইটোয়ে, বাকী তই এতিয়া সন্ধিয়া কি কৰি ভাল পাও?
সন্ধিয়া অলপ ৰেষ্ট লওঁ আহি পেলাই, ইমান ভাগৰ লাগে দিনটো ভাই, তাৰপিছত অঁ অ, তাৰ পিছত যদি মন যায়, গান শুনো বা অলপ ৰিলকে চাওঁ আজিকালিতো ৰিলটোয়ে মানে খাই দিছে দেই মানে অলপমান সময় চাম বুলি ভাবো কিন্তু, কেতিয়া মানে পাঁচ মিনিটৰ পৰা দুই ঘন্টা, তিনি ঘন্টা হৈ যায় গমেই নাপাওঁ, আৰু আহ কেতিয়াবা শুই উঠি শু শু শুই যাওঁ। তাৰ পিছত শুই পেলাই উঠি কেতিয়াবা ঘৰৰ মানুহৰ লগত কথাও পাতো। আৰু ৰাতি তাৰ পিছত ভাত পানী খাই পেলাই যদি কিবা থাকে, তাকে অলপ পঢ়ো। তাৰপিছত অলপ আকৌ ফোনটোকে লৈ লওঁ আৰু শুবলৈ যা যাওঁতে। শুই শুই মোবাইলটোকে চাও সেইবোৰে আৰু। তোৰ কচোন? তই কি কৰ?
মোৰো একেই ভাই, নহয়ে কিবা অলপ ৰেষ্ট লবলে চেষ্টা কৰো কিন্তু, মোবাইলটো হাতত থাকিলে আৰু সেইটোকে চাই থাকো, ৰিলে চাই থাকো আৰু মানে এনেকুৱা লাগে মই পাঁচ মিনিট চাম, পাচ মিনিটৰ পৰা কেতিয়াবা দহ মিনিট, তাৰপিছত কেতিয়াবা বিছ মিনিট ত্ৰিশ মিনিট তেনেকে কেতিয়াবা এঘণ্টা হৈ যায় কবকে নোৱাৰি। আৰু ৰাতি, যেতিয়া ভাবোঁ কি কলেজৰ আজি যিখিনি পঢ়াইছে পঢ়িম। নাই নাই নোৱাৰো পঢ়িবলে। নোৱাৰোৱে নোৱাৰো আৰু যেতিয়া মই হোষ্টেলত থাকো, তেতিয়াতো কিয়েই ক'ম লগৰ কেইজনীৰ লগত কথা পাতোতে যায়, আৰু এজনী আছে মোৰ লগৰ তাইও সেই একেই, মই যদি কিবা কাৰণত কিবা এটা লিখিবলৈও থাকে লিখোতে কয় কি, আহ তই পঢ়ি আছ মোক ন নোকোৱাকে পঢ়ি আছ, মই বোলো কি নাই ৰে, আৰু কেতিয়াবা কিবাক লিখিবও দিয়ে ন তেনেকে কয়। এ এনেকুৱাকে যায় আৰু নপঢ়োৱে, পৰীক্ষাৰ আগদিনা যিটো পঢ়া হয় সেইটোহে আচল পঢ়া আৰু। মানে নপঢ়োৱে কি যে কম।
তাকে ক'ব গ'লে আমাৰ দুয়োৰে ৰুটিন খন মানে, ডেইলি ৰুটিন খন একে। একেই বুলি কব পাৰো ন?
উম। একেই। কি যে কবি আৰু, আৰু আমাৰ মানে হোষ্টেলত যেতিয়া ভাত দিয়ে, কেতিয়াবা ফোন কৰা নহয় হা লগৰ জনীক, নকৰিলে আহ তই মোক ভালেই নাপায় তই মোক কলেই নকৰ' মই বোলো কি ৰ কৰিম ৰ বেলটো বাজিছে হে, কেতিয়াবা এনেকে হৈ যায় আৰু। আৰু হোষ্টেলৰ লাইফটো ভাল কিন্তু দেই সচাকে কৈছো মই। তোৰ কেনেকুৱা? হোষ্টেলৰ লাইফ টো?
মোৰো এজনী মানে বান্ধৱী আছে হা, তাইক মানে অহক মই যদি মানে আনকি মানে মই সকল মানে তাইৰ লগত সকলোবোৰ শ্বেয়াৰ কৰো হা জাত খোৱা বস্তু হলেও তাইৰ লগত শ্বেয়াৰ কৰো, আৰু যোনদিনাখন মই তাইক মানে নিদিয়াকে মানে এনেকে থৈ দিওঁ, মই দিম তাইক নিদিয়া নহয়। তাই কি কৰে, ঔ তই মানে মনে মন মনে মনে খাই আছ বুলি মোক ক'ব জান। মানে এনেকুৱা মানে আমাৰ সেই সৰু সৰু অভিমান বোৰ মানে থাকেই থাকে।
উম ঠিকেই কৈছ, মোৰ লগতো তেনেকে এনেকুৱাই হয় কিবা এটা এনেকে খোৱাৰ কাৰণে থৈ দিলে। তাইক যদি নিদিও।
প
ঠিক আছে তেন্তে।